হেল্ল'
অ
অ কোৱা
হেল্ল'অ শুনিছা অ কোৱা আহ অ শুনিছো শুনিছো
উম
সে সি লগা নাই কিবা কবাৰ পৰা নিজে দ মই ইয়াত খুলি থৈছো ন কেনেকে পাৰিব আৰু অ টি পি লাগ লাগিব নহয় মইতো অটি পি দিয়াই নাই একো এ মায়ে কৈছে তাই বোলে কাটি দিয়ে কৈছে মায়ে কৈছে তাই বোলে কাটি দিলে নহয় দহ দহ মিনিট নহওঁতে দহ মিনিট হ'ব লাগিছিল
নহয় মায়ে কৈছে অ হ তাকে মইঠত মানে আগৰ পৰা ৰেডি থাকিলে কথা পাতিব পাৰিলো মই মানে ম মায়ও এবাৰ কলে অ খোৱা বোৱা হল যদি আৰু হ'ব দিয়া মানে কলে মইও বাৰ কলো কি বনাইছে আপোনালোকে মাছ কি কথা পাতনো ৰেডিয়ে নাই যে আমি মানে কি আৰু অলপ ভাবিব লাগিব ন যে অ কথা পাতিম ৰবা হি হি মই মানে ভাবি থাকিলো কেনেকা মাতো মানে মাতো বেলেগ হৈ গ'ল, পিছত কিন্তু এ মানে হেৰি এই কিবা-কিবি সৰুতে তোমাৰ মাৰ মাতো বাৰু চিনি পাইছো মই, মায়ে হ'ব। অ অ
মই বোলো, উম, মই লগে-লগে মাৰিলো এ কি হ'ল মই ফন কৰো কৈছে নাই, কেনেকে বা হ'ল এনেকে কৈছে, হেৰি কি বা আৰু আহি গ'ল, তাৰপিছতে কৈছে, মইতো আৰু কৈছে তাইতো কাটি দি দিলে নহয় ফোনটো। ক দহ মিনিট নহয় হ'ল নহয়
মই এতিয়া, শুনিছোঁ মোবাইলতো জন্মদিনৰে কথা পাতিলো, এতিয়া কি কথা পাতো এতিয়া? মানে, তোমাৰ জন্ম দিন দিম
অহ
মানে কাইলে পাতিব লাগিব আৰু গুম আহিছে, এইবিলাকো কথা পাতিলো, কিনো পাতো আৰু ভাবি হাম এ হ'ব আৰু কাটি দে নাই মই কৈছো, মই সুধিছো, মানে কৈছে সৰু জনী আহিছে বুলি কৈছে, মই যে অ তাই পৰহি পৰা নাইট ডিউটি আছে ন, সেইকাৰণে বাৰ্ডে আগতে পাতিব লাগিব, অ এনে কৈছে। সিফালেও হাঁহি আছে ন ধুনুহতে, তছ হাঁহি আছে নেকি আচৰিত হৈ গৈছে চব।
সেইয়া আৰু কি যে হব
কাৰ ফোন বাজি আছে?
কি আছে ইয়াত? এ মোৰে
তোমাৰে ফোন আহি আছে চাগে।
উম
কোন সেইটো?
ঋতু নহ
বাজি আছে আকৌ। ইটো-ইটো, ঋতু নহয়।
পেচেণ্ট কেনেকুৱা?
ঠিকে আছে। ই, যি কোজা-মোজা হৈ শুই আছে, তাক বাৰে-বাৰে চিধা কৰি দিওঁ, আকৌ বাৰে-বাৰে, কোজা-কোজা, হৈ-হৈ যায়। কি আৰু মই বোলো আজি ফাৰ্ষ্টদে তুমি বোলো, চিধা কে শুই থাকা। নাই, হাঁহি থাকে।
আৰু মূৰে-চোৰে, কম্বল-চম্বল ঢাকি দিয়ে যে।
উম, উম, মোৰ ওচৰত ধাকি শুই আছে।
সেইকাৰণে, টেবলেট খিনিহে দিম। এতিয়া পানী আনিব দিছোঁ। যিহে কথা আৰু একদম! নাই নাই!
কি কৈছে, কিবা বছ
হয়, একো কোৱা নাই টেবলেট চেবলেট ভালকে খাবা, সে কৈ গৈছে। টেবলেটৰ কথা ক'ব নালাগে। টেবলেট মই ভালকৈ, এই খাওঁ।
মই মানে তাই, কি জানানে, আজি যেতিয়া মানে, ৰিচাৰ্জ টো দিলে। অ' পিছত মানে, হেৰি পঠাই, পাঁচটাত পঠাইছো মানে। কাৰণে? অ'! এ' আয়ুস্মান ক্ৰচ কৰিবৰ কাৰণে উঠালো, তাৰ পিছত মানে, উ! দেৰিতো লাগিবই দিয়াচোন, ইমান কাম থাকে। আইচিউ বিল থাকে। মেডিচিন ল'ব আছে। ইমান কাম আছে, মানে সাতটা মানত উ! হেৰি মোক সুধিলে মানে হেৰি, কোনোবাই সুধিলে, কিমান বা দেৰি লাগে? তাই সেনেকে কলে, মই তেতিয়া, তাই কি কৈছে জানা পিন্ধক মাতিলেহে আহিব আবোদালৈকে মাত তাই নাই উম মাতিলেহে আহিব আপোনালোকে তাক মাতাই নাইাল খেলি আছে মোৰ লগত সেনেকে কইছে তাৰ পিছত মই কলো তুমি কিবা জানে আইচি ইউ বিলৰ কথা অ আইচি ইউ বিলৰ কথা মেডিচিনৰ কথা জানা ইয়াতে যে শুই শুই যে এনেকে মুখখন ফুলাই ফুলাই উল্টা ফুল্টা বকি আছে নাই কো তো মই কৈছো মোৰো একো ইণ্টাৰেষ্ট লগা নাই তোমাৰ সেই খোজা মোজা চেহৰাটো চাই থাকে কাৰণে এটা অলপমান ভাল ভাল অ ভাল পেচেণ্ট হলে কথা শুনিলে আমি ৰাখিও ভাল পাও। কিন্তু কথা চথা নুশুনা পেচেণ্টক তোমাৰ ৰাখিও লাভ নাই। তুমি যিমান জল্দি পাৰা যোৱা। টো ময়ে বিচাৰো। নাই অৱচ তাৰ সত আৰু মনে- মনে প্লেছ অহ ম মিজ ম তাইৰ ৰাখি কেইটা পাইছোহে।
উম, তাকেতো এনেতো আৰু এতিয়া নপ পঠালেই হয় ন।
উম,
উম,
অহ, আৰু এনেও ভাল কত হব ভাল কেনেকে হব কোৱাচোন ইমান লেতেৰি।
উম, অ
আৰু ঘৰত কোনে তাইক সদায়- সদায় পেচা পাই থাকিব। আৰু তাই যে আজি মানে মিণ্টু দাক মানে হেৰি দাদাহতক মাতা বুলি যে কৈছে পেচাপ কৰিব উঠাই দে - উঠাই দে তাই মানে এটা পজিশনত কৈছে যদিও এটা পজিচনতে কৈছে মই কলো তুমি অকমান লৰিবই নোৱাৰানে মানে ঠিক আছে তুমি নামিব নোৱাৰা মানিছো অকমানো ধৰিব নোৱাৰা নে হাতখন দাঙিবও নোৱাৰ নে যে মানে মোৰ হেচাপ লাগিছে তেনে কব নোৱাৰা নেকি। উম কিযে আহে আৰু অহ,
নিজৰ ইচা আৰাম হৈ থাকিব লাগিব অহ। মন থাযে লাগিবচ মই ভাল। এহে আমিনো কিমান কৰি থাকিম কিমান লাগি থাক ম যিমানখিনি পাৰো মানে নিজকি হান্দ্ৰেড পাৰ্চেণ্ট থাকো।
আৰু মানে কিছুকাম কিছুমান পেচেন্টক মৰম লাগে। এতিয়া যে সিদিনা পৰ যোৱকালি হোৱা পেচেণ্টো কিবা এটা মৰমে লাগি যায়। ইমান ধুনীয়া। মানে ঠাণ্ডাকে থাকে। কিবা এটা ভাল লাগে মানে উম।
কিয় বা এই আৰু সেনেকুৱাই এ দিয়া যি হয় হব, নিজৰ সেইটোতো আমাৰতো যিমান খিনি কৰিব লগা আছে আমি কৰিছোঁৱেই ন, বাকী খিনি এতিয়া এ বাহিৰত গৈ পেলাই মই কৈছো ভিনীয়েক আপুনি চাব, কৈছে অ মই বোলে মোৰ বোলে কেতিয়াবা মন যায়। খুলি মাৰিম নেকি? কৈছে মই বোলে মই যিখিনি কৰিব। বাৰু পোৱিমা আৰু নোৱাৰিলে বোলে নাই মই মই কৈছো এতিয়া কালি ৰাতিপোলে চাৰিটা বজাত আপেল খাম কৰা আছে মই ক'ৰপাতে আপেল আনি দিওঁ মই বোল আপোনালোকক ফোন কৰো কৰো কৰি আছে। মই বোলো আপোনালোকে ইমান দিনটো কষ্ট কৰে মই আপোনাকতো চাৰটা বজাত ফোন কব নোৱাৰো নহয়। আপুনি চাহপেল লৈ আহক তাৰ পিছত ইটো পেচেণ্টৰ পৰাই মই লৈ হলেও খুৱাইছো এতিয়া মোক। অ বিস্কুট নাখায় তাই? আপেল খাই, মই বোলো, মই চাৰিটা বজাত আপেল ক'ৰ পৰা আনি দিম তাইক? আপেল এতিয়া বিস্কুট। খোৱা খোৱা কয় আছো, বিস্কুট নাখায় আপেল খায়, মই বোলো এতিয়া চওকচোন বাৰু মই এতিয়া মই আহ। ভিতৰত থকা মানুহজনীয়ে, মই আপেল কৰ পৰা আনি দিও? তাইক মই ৰাতি চাৰিটা বজাত আপালোকক মই। সেইকাৰণে ফোন কৰিব নিদিলো, আপোনালোকে দিনতো ইমান কষ্ট কৰি থাকে ন? মই বোলো, পিছত গৈ পেলাই বোলো মই। আপোনালকো মোৰ বেয়া লাগে ন আপোনালোক মোক ক' পৰা বোল চাৰিতা বজাত আপেল আনি দিব।
উম।
গানা বুলি
আৰু যাওঁতে কি পিন্ধি গ'ল।
ফ্ৰক এটা পিন্ধি গৈছে।
ইমান মানে তাই স জোৱা না ইমান তাই জ তাই যাব যাব যাব যাব। সেই যোৱাাতো মানে যেনে। তেনে যাবহে লাগে। তাতেও তাই কাপোৰ, এইটো নহয় এইটো পিন্ধিম, এইটো নহয় সেইটো পিন্ধিম।
মই কৈছো ইমান জিদ কৰি নাথাকিবা যদি ভাল হ'ব মন আছে অলপমান মেডিচিন চেডিচিন বোৰ ভালকে খাবা তোমাক যাতে মই ভালকে দেখা পাওঁ পাছত। সেনেকে কচোন।
মইতো যাওঁতেও মাত দিম নহয় কচোন বহুত মানে ত মনতটো বহুত বেয়া গম পাইছে। তেনে মানে আৰু আগত। যে তাই বেলেগে যে কয় মানে মনে মনে থাকে টাই কথা নকয়। তাই মন মনে মনে। থাকে মানে তাইৰ মন তো ভালেই নহয়। তাই এনেই মানে উল্টা উল্টা বেলেগ
বহুত মানে তাই মানে তাই তাৰাবোৰ মানে হেৰি নহয়। মই তাইক কৈছোঁ, তুমি ভাল হব লাগিব ন'? ভাল হৈ পেলাই নিজে কিবা কৰিম বুলি ভাবিছা নে নাই? যে পঢ়িম আকৌ বা চাকৰি এটাই কৰিম, বা তেনেকে ভাবিব লাগিব ন'? কিছুমানৰ ইয়াতে আহাৰ, কিছুমানৰ ইমান ইচ্ছা থা কে যে মই টিচাৰ হ'ম, মই কিবা হ'ম, এনেকুৱা ইচ্ছা থাকে। কিনো আৰু সেইটো তুমিটো আল্টিমেটলি ভালেই হবা। ৰাম তোমাৰটো কেইদিনেনো নৰ্মেলে হৈ গ'ল। তো তুমি এতিয়া ভালকে পঢ়িব লাগিব গাঁৱত মোৰ পঢ়াৰ বয়স গলেই, মোৰ চাকৰিটো- মই বোলো তোমাৰ থাৰ্টি এইট ইয়াৰছ হোৱা নাই নহয়। তোমাৰ এইট'লৈকে তোমাৰ চাকৰি পোৱাৰ চান্স আছে। তে এনেকে কৈছোঁ। উম, তুমি এতিয়া ট্ৰাই কৰিলেও তুমি চাকৰি পাবা। এটা চাকৰি কৰি লোৱা জীৱনত। নিজৰতো সময় এটা - এটা কিবা থাকিব লা গে ন'? মই অল- মান কিবা এটা কৰিম। সদায় এতিয়া চোৱা। এতিয়া দেউতাই বোলো তোমাক এনেকে দিছে। তুমি বোলো মা-দেউতাহঁতক চাব লা
কিবা এটাটো, অ'।
মানে তুমিটো চাব লাগিব ন' তোমাৰ মা-দেউতাহঁতক এতিয়া পিছলৈ। তো তুমি সেইটো ভাবা, এনেকে কৈছোঁ। কিয় বোলো তোমাৰ আৰু এনে এনেকুৱা কথা বোলো ওল্টা-পাল্টা আক'। মানুহ মানে অলপমান ভাবিব লাগে এইবোৰ ক থা।
আচৰিত পালোঁ দেই। মানে এনেকুৱা মানে বাকী ছৰ মোক মানে অকমান অলপ হেৰি আছিল। সেই কিবা বেলেগ ধৰণৰ
নাই কিবা এ টাইপে। পতিয়ন গ'ল নহয়, যি ক কৈ বৈ তিয়া ঘৰত। মই আৰু নাখুলিতো সবে একে ডাঙ ডাঙৰ হোৱা ডাঙৰ হোৱা বুলি কৈ আছে জানে মোৰ বেয়াই লাগিছে নহয় এতিয়া মনটো
কোনে কৈছে?
আজি কেইটামান বাইদেউ কৈছে সৰু এটা পিন্ধিলে আৰু ভাল লাগিব নেকি বাইদেউ।
মোৰ দুখোন ঠিক ঠিকে লাগিছে চোন
কালি নন্দিতা বাইদেউও কৈছে কৈছে আৰু অলপ সৰু কিনিব লাগিছিলে ন মই বোলো মই এতিয়া কিনি আনিছোহে ইমান সোনকালে বোলো মই গৈ পেলাই বোলে মই আক একছেন্স কৰি থাকিব নোৱাৰো এক্সেঞ্জ কৰা মানে পইচা দিব লাগে বেছি সৰু হলে চকুতো নপৰিব হনে,
অ নহ এতিয়াতো সেইদিনা তো এতিয়াতো ধৰা এ কুৰ্তা চুৰ্তাৰ লগত পিন্ধিলেতো আৰু চকুত লগাই কিন্তু ড্ৰেছৰ লগতে দেখোন মিলি গৈছে।
অ ধৰিবই পাৰা নাই সিনা ভালকে ড্ৰেছৰ লগত ইয়াতে মানে কি জানা আমাৰ যে চুলিখিনি ওপৰত পু বান্ধি থাকো অকল যে মুখখনহে ওলাই থাকে কেব টোৰ লগত কাৰনে এনেকুৱা আজি কাটম বাইদেউও কৈছে বাইদেউ ভাল লাগিছে কিন্তু ডাঙৰ হৈছে নেকি অকনমান এনেকে কৈছে মই‌ বুলো এ‌‌ আৰু এযাতকে সৰু বোলো মই এতিয়া পিন্ধিব নোৱাৰো দেই মোক নকব আৰু এনে
অ হ'ব দিয়া
কোমে এতিয়া ড্ৰেছটো পিন্ধে তাইক লাগে এতি কাইলৈ মই নিবই লাগে ড্ৰেছ পিন্ধা মই বলো ৰচোন প্ৰথম ফটোকেইখন আপলোড দিলও তাৰপিছত তই পিন্ধিবি‌ এ হে হে মই এতিয়া নিদো নহয় মই, খন ফটো উঠি যাম মই এইকেইদিনত‌ মই যাম গৈ আকৌ মই ফটো উঠি যাম ফটো উঠি যাম কৈ আছে মই বোলো হব উঠিবি বুলি কৈছো মই বোলো উঠিবলৈ নিদিয়া নহয় নহয় লৈ যামেই লৈতো যামেই মোক কৈ আছে মই তোৰ বাৰ্থডে বাৰটা বজাত পাতিম দেই এইবাৰ এনেকে এনেকে কৈ আছে মই বোলো হ'ব দে। যি ক কৰিবি চাম নহয় কি ক বোলো ওহো হো হো হো সেইকাৰণে এতিয়া কালিয়ে যাব লাগে আৰু এতিয়া ৰবা কালি গলে হেৰি আহিব নহয় মিনিষ্টাৰ আহিব নহয় তোমাৰ কি ডিউটি কাইিলে, পুৰা চাফ চিকুণ কৰি ৰাখিব দিছে অ কালি পুৰা চাফা কৰাবা নাহে ক'ত আহিব, চাগে ইয়াত
এ তথাপিও কৰা আৰু এনেতো কৰাওয়ে কালিতো এনে অলপ চাফা হবয়ে, তিনিটাহে থাকিব পাইছে ন এফালে
চাফা চাফা কৰিবই লাগিব উম বেজিকে লৈ আহিবা নেকি
অ দে দে চ জ ল ইফাল ল আহ
উম অলপমান অলপমান হেৰি হ'ব
উম
মনল মন মন ক মানে গেপ হ'ব আৰু অ আৰু এই ধৰা অলপ ঠিক হৈছে নহয় ন ক
আহ
ইয়াতো লাষ্ট এৰিণ পোন্ধৰশ এম এল লাগিছে
হা
হেৰি উম উম আজি হোৱাটো
বাপ ই ইমান ধুনীয়া আহিছে ন তাৰ অ মই মই তেতিয়া মই তেতিয়া চাইছো ময়ো উপালে দিছিলো আজি মানে ইমান জল্দি জল্দি স হৈ গৈছে
উম এতিয়া এটামান বজাত দিবই লাগিব এনেকে আৰু দিয়া হ'ব দিয়া মই ভিতৰলে যাওঁ অকমান উম দিয়া গুড নাইট উম